হেল্ল'?
কৰিছা?
হেল্ল'?
হেল্ল'?
অহ, কি কৰিছা?
এনেই আছোঁ। তুমি?
অঁ। ভাত পানী খালানে?
নাই নাই খোৱা নাই। তুমি খালা?
হেল্ল'?
হেল্ল'?
ভাত, ভাত পানী খালানে?
নাই খোৱা।
কিয়?
এনেই খোৱা নাই। খাম দেৰিকে।
অ', খাবা সোনকালে। হয়। পিছে, তোমাক এটা কথা সুধিম বুলি ভাবি আছিলো।
আহ, তই দেখোন আজিকালি যেতিয়া আজৰি সময়ত পাওঁ হাতত এখন কিতাপ লৈ কৰবাত নিৰিবিলি হৈ পঢ়ি থাক। মই কালি তোৰ টেবুলত এখন অসমীয়া উপন্যাস দেখিলো নামটো আছিল নিৰিবিলি, লেখকজন কোনোবা কৌশিক নন্দন বৰুৱা নেকি, কিতাপ খনৰ কভাৰখন মানে বহুত ধুনীয়া লাগিল মোৰ দেখি। সেইকাৰণে তোক সুধো বুলি ভাবি আছিলো, ক'চোন ক'।
অ', মই আজি মানে নতুনকৈ সেইখন কিতাপ পঢ়িব আৰম্ভ কৰিছো। বহুত ভাল লাগে হক কৌশিক নন্দন বৰুৱা, অসম-অসমীয়া সাহিত্যৰ মানে এজন বহুত বেলেগ ধৰণৰ লিখক। তেওঁৰ লিখন শৈলীৰ সহজ সৰল ভাষাবোৰ মানে মন চুই যায় আৰু যদি মোক শুধ ন', কিতাপ খনৰ ওপৰত মই মানে কি ক'ম আৰু কিতাপখন ইমানে ভাল, ইমানে মানে কাহিনীবোৰ ইমান নিখুত, মানে কব ভাষা নাই আৰু। মোৰ-মোৰ মই আজিলৈ বহুত উপন্যাস পঢ়িলোঁ। কিন্তু তাৰে ভিতৰত নিৰিবিলখন মানে মোৰ বহুত বেছি প্ৰিয় হৈ গৈছে আৰু।
অ', হয় নেকি, তাকেতো মোৰো দেখি কিনে ভাল লাগিছে। ভাবিছো ৰ' মইও লম বুলি সিখন, পঢ়ি চাম। পিছে ইমান গভীৰ আৰু শুনিবলৈ মানে আকৰ্ষণীয় লাগিছে তোৰ মুখৰ পৰা
অ'।
সেয়ে আমাৰ মানে নতুন প্ৰজন্মৰ লেখক চাগে মানে আগতে তেনেকে শুনা নাছিলো বৰ্তমান নতুনকে ওলাইছে চাগে।
উম আচলতে মানে তেওঁৰ উপন্যাসত বিশেষত্ব এইটো যে তেওঁ কোনো ডাঙৰ কাল্পনিক বা বেলেগ ধৰণৰ। ধৰণৰ অলৌকিক নাটক বা এইবোৰ কাহিনী নলয় তে একদম অসমীয়া নিশুত আজিকালি মানে সমাজত চলি থকা কাহিনীবোৰৰ। ওপৰতে লিখে আৰু। আৰু মানে এনেকৈ লিখে যে সেই কাহিনীবোৰ। আমি আমাৰ জীৱনত ঘটি থকা আচল ঘটনাৰ দাপোন স্বৰূপ হিচাপে মানে আমি পঢ়িব পাৰো আৰু এনেকুৱা লাগে যে সেই কাহিনীটো আমাৰ ওপৰতে লিখিছে মানে কাহিনীত। এটা চৰিত্ৰ এনেধৰে এনেধৰণে মানে আৱৰ্তন কৰি তোলে। মানে এনেকুৱা লাগে যে সেই চৰিত্ৰত। আমি মানে নিজে হয় এ' তেওঁৰ প্ৰত্যেকটো শব্দই নিখুঁত। নিখুত আৰু পঢ়িবলৈ মানে এনেকুৱা লাগে যে সেইটো মোৰে কথা। কথা কৈছে বা মই চিনি পোৱা কোনোবা মানুহ এজনৰ কথা কৈছে। বিশেষকৈ আজিকালি এই যান্ত্ৰিক জীৱনত মানুহবোৰ খুব অকলশৰীয়া হৈ পৰে, তাৰ মাজত এই জটিল জীৱনৰ মাজত য এতিয়া আমি নিৰিবিলিৰ দৰে এখন উপন্যাস পঢ়ো। আমি নিজকে বিচাৰি পোৱা যেন হয় মানে সেই কাহিনীটোত আমি নিজকে বিচাৰি পাওঁ, আমাৰ ভাল লগাবোৰ বিচাৰি পাওঁ।
অ' হয় হয় তেনেকুৱা এখন উপন্যাসৰ খুব দৰকাৰ, যিটো মানে যিখন পঢ়িলে আমি নিজৰ মানে মানে নিজকে বিচাৰি পোৱাৰ দৰে অনুভৱ হয় আৰু। সেই মানে নিৰিবিলি খমত কি চহৰীয়া কোলা'হলৰ মাজতো মানুহৰ ম নত যি এক নিৰিবিলি শান্ত পৰিৱেশৰ প্ৰয়োজন হয়, সেইটোৱে বুজাব খুজিছে নেকি? মানে কেনেকুৱা টাইপৰ আৰু। ইয়াত কিবা প্ৰেমৰ দিশ দেখুওৱা হৈছে নে নে আজিকালি মানে বৰ্তমান যিটো চচিয়েল-মিডিয়া বা যি চলি আছে তেনেক কুৱা টাইপৰ মানে কি দেখুওৱা হৈছে?
কোৱা নহয়, আচলতে এই উপন্যাসখন বাকীবোৰতকৈ বেলেগ, মানে ইয়াত যিটো ধৰণৰ প্ৰেম দেখুওৱা হৈছে সি বৰ পৱিত্ৰ, নীৰৱ আৰু গভ ভিৰ ঠিক তেন মানে ধৰ, দুজন বন্ধু-বান্ধৱীৰ মাজৰ প্ৰেম, তাৰ পাছত শান্ত মৰম ভাল পোৱা। যিবোৰ কিছুমান, প্ৰেম প্ৰকাশ কৰা নহয় তেনেকুৱা প্ৰেমবোৰ বিশেষকৈ তাত দাঙি ধৰা হৈছে। আৰু, আম প্ৰেম মানে যে অধিকাৰ সাব্যস্ত কৰা বা কেত কেতিয়াবা কাৰোবাৰ সুখৰ বাবে আঁতৰি অহা উ দূৰৰ পৰা কাৰোবাক নিস্বাৰ্থ ভাৱে মৰম কৰা সেইবোৰ তাত উল্লেখ কৰা হৈছে মানে উপন্যাসখন কৰিলে বুজি পোৱা যায় যে আমি জীৱনত যি হেৰাই পেলালো সেই বস্তুবোৰ হেৰুৱ হেৰাই পেলোৱাৰ পিছত আমাৰ উপলব্ধি হয় যে তাই সেই বস্তুটোৰ মাজত কিমান সুকীয়া সৌন্দৰ্য্য এটা লুকাই আছিল আৰু আ লেখকজনৰ মানে উম শব্দচৰণটো একদম চিনেমেটিক মানে পঢ়ি কেনে এনেকুৱা লাগিব যে উ মানে। তোমাৰ পঢ়ি কেনে এনেকুৱা লাগিব যে তোমাৰ সেই দৃশ্যটো অ চকুৰ আগত নিজে নিজে ভাহি আহিছে আৰু এখন নাটকৰ। অনুভৱ কৰিব পাৰা মানে কাহিনীবোৰ তুমি পঢ়ি লগতে তোমাৰ কৰিব ল'বা সেই কাহিনীটোৰ ভিতৰত সোমাই যাব তেনেকুৱা ধৰণৰ।
অ' তাকেইো মোৰ শুনি কিনে এতিয়া পঢ়িবলৈ মন গৈছে তই কিন্তু একদম ভালদৰে বুজাৱ পাৰতে মানে কেনেদৰে কি আছে তই ভালকে কৈছ তোৰ কথা খিনি শুনি মোৰ মানে আৰু বেছি পঢ়িব মন গৈছে আচলতে মানে বহুত দিনৰ বহুত। দিনেই হ'ল মই মানে কোনো অসমীয়া কিতাপ বা নভেল তেনেকৈ পঢ়া নাই যে স্কুল কলেজৰ ক্লাছ নোটচ বা এক্জাম আহিলে সেইবোৰৰে টেনচন বা নিজৰ সাহিত্যৰ সোৱাদ ল'বলৈ সময় আৰু মন দুয়োটাই নোহোৱা হৈ গৈছে কিন্তু। সেইখন। তোৰ দেখা পাই আৰু তোৰ পৰা কথাবোৰ শুনি মানে মোৰ এতিয়া আকৌ পঢ়িবলৈ মন গৈছে।
আচলতে আজিকালি যিহেতু সকলো স্ক্ৰীনৰ আৰু ফোনেৰে যুগ আমি ৰিল স্ক্ৰল কৰি এনেই সময়বোৰ বৰবাদ কৰি দিওঁ তাৰ সেইটো নকৰি যদি আমি এখন ভাল উপন্যাস বা কিতাপ এখন। পঢ়ো আমাৰ -আমাৰ এনেকুৱা লাগে চামিনি। বিচাৰি পাইছো আৰু এখন ভাল কিতাপ বা উপন্যাস পঢ়িলে আমাৰ চিন্তা কৰা ক্ষমতাও বাঢ়ে মনটো শান্ত হয় আৰু আটাইতকৈ ডাঙৰ কথাটো যে আমি আমাৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি থকা মৰম ভাল পোৱা দুগুণে বাঢ়ি যায় আৰু কৌশিক নন্দন বৰুৱাই নিৰিবিলিৰ শেষ। শেষ পৃষ্ঠাত মানে কিছুমান এনেকুৱা ধৰণৰ কথা বৰ্ণনা কৰিছিল যিবোৰ পঢ়িলে আমাৰ চকু নিজে নিজে সেমেকি উঠিব আৰু মনত অদ্ভুত শান্তি। এটা মানে পোৱা যায় আৰু বিভিন্ন। কলেজীয়া জীৱন আমাৰ আমি যিহেতু এতিয়া কলেজত। পঢ়ি আছো। ত আমাৰ মনৰ মাজত চলি থকা বিভিন্ন উগুল থুগুল পিছত অকলশৰীয়া অনুভৱ এই সকলোবোৰৰ উত্তৰ যেন নিৰিবিলিখনৰ মাজত মই বিচাৰি পাইছো তেনেকুৱা অনুভৱ হয় মোৰ।
ত' ইমান মানে ভাল কিতাপ নেকি এই খন ময়ো পঢ়ি চাবই লাগিব এটা কাম কৰিবিচোন তোৰ যদি মানে পঢ়া হয় তেনেহ'লে সেইখন কিতাপ মোক দিবি মই তাৰে পৰা তেনেকে পঢ়িব পাৰো কেইদিন মানৰ বাবে ধাৰ লৈ লৈ ময় এই দেওবাৰে মোৰ সেই ডিজিটেল ডিস্কটোৰ দিনা ফোন টো অফ কৰি থৈ ৰুমৰ কোন এটা নিৰিবিলি হয় বহি এখন উপন্যাস। পঢ়া আৰম্ভ কৰিম আৰু নিজৰ অসমীয়া ভাষাৰ কিতাপ পঢ়াৰ মজাই বেলেগ আৰু গতিকে তোৰ পঢ়া হ'লে মোক দিবিচোন কেইদিনমানৰ কাৰণে
নিশ্চয় দিম কিয় নি। দিম ন আৰু এনেও কিতাপ এখন কিনিছো যিহেতু অকলে মই। পৰি আম। পঢ়িলে ভালো নালাগে যদি আমি দুয়োজনী একেলগে মিলি পঢ়ো। তেনেহ'লে। বেছি ভাল লাগিব আৰু মোৰ এই কিতাপখনৰ পৰা। পোৱা সুন্দৰ অভিজ্ঞতা মই আকৌ নিজৰ মাজত। ৰাখিব বিচৰা নাই মই সকলো লগত ভগাই। পঢ়িব বিচাৰিছো আৰু মানে কিতাপ। এনেকুৱা যে অ' পঢ়িলে তোমাৰ এনেকুৱা লাগিব তোমাৰ ওচৰে পাজৰে থকা মানুহৰ প্ৰতি নিজে নিজে প্ৰেম জাগি আহিব। তোমাৰ মনটোত এনেকুৱা শান্তি এটা উৎফুল্লিত হ'ব যে, তুমি নিজকে বিচাৰি পাবা আৰু।
অ', সেনেকুৱা কিতাপ এখনৰ খুব দৰকাৰ। এতিয়া বৰ্তমান আমাৰ যিটো যুগ চচিয়েল মিডিয়া বা তেনেকুৱা টাইপৰ মানে দিনবোৰ, সেই নিজকে মানে মানুহে সকলো মানুহৰ মাজত থাকিলেও যিমান ভিৰৰ মাজত মানে থাকিলেও মানুহে নিজক কে মানে অকলশৰীয়া অনুভৱ কৰে আৰু। গতিকে সেই আমাৰ নিজৰ ম অকলশৰীয়া মনটোক মানে ভালদৰে সুস্থ কৰি তুলিবলৈ, নিজকে মানে বুজাবলৈ, এনেকুৱা এখন উপন্যাসৰ খুব দৰকাৰ। গতিকে এনেকুৱা উপন্যাসখন পঢ়িবলৈ এতিয়া মোৰো খুব মন গৈ আছে।
আৰু মই মই যেতিয়া নিৰিবেলিখন পঢ়া ষ্ট ষ্টাৰত দিছিলো, একেবাৰে প্ৰথমৰ পৰাই মানে কাহিনীটো ইমান নিখুত ভাৱে বৰ্ণনা কৰিছে যে এটা লাইন মানে পঢ়ি পঢ়া শেষ হোৱাৰ পিছত আমি নিজে নিজে আগুৱাই গৈ থাকো। সময়ৰ এক দম হিচাপে না থাকে। লগত তে নিৰিবিলিখন হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰিৱেশটোৰ কাহিৰে। প্ৰতিটো কাহিনী এনেদৰে বৰ্ণনা কৰিছে যেন আমি তেজপুৰ ইউনিভাৰ্চিটিতে পঢ়ি আছোঁ, সেনেকুৱা লাগে।
অ', মই মানুহৰ মানে মুখে মুখে শুনিছোঁ যে তেজপুৰ ইউনিভাৰ্চিটিখন হেনো বৰ ধুনীয়া একেবাৰে। তাতে মানে সেই তেজপুৰ ইউনিভাৰ্চিটিখনৰ সৌন্দৰ্যবোৰ বৰ্ণনা কৰা হৈছে নেকি?
হয়। মানে আমি যিহেতু তেজপুৰ ইউনিভাৰ্চিটি আজিলৈ দেখা নাই, কিন্তু কিতাপখন পঢ়িলে এনেকুৱা লাগে যে আমি তেজপুৰ ইউনিভাৰ্চিটিৰে ছাত্ৰী। আৰু তাতে বৰ্ণনা কৰা প্ৰতিটো কৰ্ণাৰ যেনেকা এচেঞ্চিয়েল ইমিউনিটি হ'ল, তাৰপিছত অ', ম ফাৰ্চীত টি উৱিকৰ প্ৰতিটো কথাই এনেকুৱা লাগে যে আমি তেজপ সুল ইভাৰ্চিট পঢ়ি আছোঁ আৰু মোৰ মানে এতিয়া এনেকুৱা লাগিছে যে মোৰ সন্ধ্যা আৰু অনুৰণৰ মাজৰে সিহঁতৰ ক্লাছমেট এনেকুৱা লাগে আৰু সেইখন পঢ়িলে, নিজৰ মাজতে অনুভৱ কৰিব পাৰি।
তাকেইটো তই বৰ খুব ধুনীয়া এখন মানে উপন্যাসৰ কথা ক'লি আৰু তই নিজেও পঢ়িছ' যত তে খুব ভাল লাগিছে চাগে। গতিকে ময়ো পঢ়ি চাব লাগিব ৰ'। ইমান ধুনীয়া কিতাপখন, তেওঁ যিজন লিখক তেওঁ চাগে তেজপুৰ ইউনিভাৰ্চিটিৰে পঢ়া, হয় নে?
হয়, একদম বাৰে তেওঁ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িছিল তেওঁৰ আচলতে ঘৰ নগাঁওত হয়, অ'। তেওঁ উম, ডিগ্ৰী টো তেজপুৰ ইউনিভাৰ্চিটিত কৰিছে বুলি শুনিছোঁ।
অ', তাকেইটো তেওঁ চাগে খুব মানে এজন মানে আচলত কেনেকুৱা এজন মানে মানুহ হ'ব ন' যে ইমান ধুনীয়া এখন উপন্যাস লিখি উলিয়াইছে নিজৰ মনৰ ভিতৰৰ কথাবোৰ বা নিজৰ যিখিনি দেখিছে নিজে যি সেই কৰিছে। এইবোৰ প্ৰকাশ কৰিছে আৰু
শুনিব পোৱা মতে অ', কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিখন প্ৰথম উপন্যাস হয় আৰু প্ৰথম উপন্যাসখনে তেওঁ বহুত বেছি জনপ্ৰিয় হৈ উঠিছে আৰু তেওঁ মানে সেই উপন্যাসখন তেওঁ তেওঁ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিল পঢ়ি থকা সময়তে মানে তেওঁ লিখিছিল আৰু লগতে এ সেই উপন্যাস খনৰ মাজত এনেকুৱা এটা ৰহস্য তেওঁ লুকাই থৈছে সেই ৰহস্যটো তেওঁৰ পিছত নেক্স এখন উপন্যাস তেওঁ পাব্লিছ কৰিছে ৰাধা নামৰ সেই ৰাধা ৰাধা নামত সেই ৰহস্য কিতাপ খনত ৰহসয়তটো মুকলি কৰিছে মানে তেওঁ একদম বেলে ধৰণৰ মাষ্টাৰ প্লেন এটা বনাই এ নিজৰ প্ৰথম উপন্যাসখনৰ লগত দ্বিতীয় উপন্যাসখন তোমাৰ সংযোগ কৰি দিছে, যাতে প্ৰথমখন পঢ়া মানুহবোৰে দ্বিতীয়খন পঢ়িবলৈ বাধ্য হৈ যায়।
অ' তাকেইতো ইমান ধুনীয়াকে ত' সেই কৰিছে নে? ময়ো নিশ্চয় পঢ়ি চাব লাগিব ৰ'। ইমান ধুনীয়া উপন্যাসখন মিচ কৰিব নোৱাৰো আৰু।
হ'ব বাৰু মোৰ পঢ়া হলে মই তোমাকো দিম। পঢ়িব
উম থেংক ইউ দেই আজি ইমান ধুনীয়াকৈ মানে বুজাই দিয়াৰ কাৰণে।
উম, ৱেলকাম।
দিয়া আজিলৈ ৰাখিছো নহ'লে পিছত কিতাপখন পঢ়া হ'লে দিবা আৰু।
অ অকে হ'ব, বাই।
উম, বাই-বাই।